আহ, হেল্ল'? আহ কি কৰি আছে, এতিয়া?
ৰেডি হৈ ললো তুমি কি কৰিছা?
এ এনেই আৰু কি কৰ এনেই মানে বহি আছো আৰু এনেই
অ বহি আছা নেকি?
অ, মনত পৰিলে কি তোমাক কল কৰো। খৰ কাটি উ দি
হোঁ হোঁ
নহয় এইটোৱে মানে ভাল নে বেয়া এতিয়া খবৰ কাতি উলিয়াবৰ কাৰণে কল কৰিছে আৰু
অ, ইমান দিনতো কৰাই নাই আজি মনত পৰিছে পাই।
অহঁ।
ইমান দিন কি কৰি আছিলা
মানে অলপ মানে বিজি আছিলো যে ম পঢ়া শনাত লাগি আছিল আৰু। টাইমটো পোৱা না মানে মেনেজ কৰিব পৰা নাই। নহয় এক্জামটো খতম হ'ল বাৰু।
অঁ', অঁ', সেইটো কাৰণে।
মটো কি আৰু ছমাহত এক্জাম হয় আৰু গ্ৰেজুৱেচন মানে কৰি আছো সেইকাৰণে ছমাহ ছয়ম এক্াম দিব লাগে কাৰণে? বেছি মানে প্ৰকাশ প্ৰকাশটো কৰিব লাগা হয় ন
গল
এক্জামটো ভালেই বাৰু।
অ খবৰ পাতি
ভাল তোমাৰ
বৰুোৱা চুধা।
আতছা
পৰ্জা
পিছে ক'বাই কিবা যোৱাৰ প্লেনিং আছে নেকি।
উম, মই মানে এতিয়া হেৰিত যাওঁ। গ অ, আমাৰ মানে ওচৰতে নাম। ঘৰত ভাওণা এখন আছে
অ।
যাম।
আচ্ছা মানে ভাওনা চাব হৈ যায় এতিয়া।
আহ
ভাল হয় আমাৰ ত দু-দিন দিন, দি আগত হ'ল বাৰু চালো বাৰু পাওনা ভালেই লাগিল। মানে চাহেব, চাহেব ভাল লাগে মানে ভাল লাগে। গে মানে কিবা আৰু কি কৰে, ভাওনাটো নিয়ম আৰু। এইটো কিবা পাতি আৰু এইটো।
উম ভাওনাত মানে তোমাৰ তোমাৰ মানে মানে হিষ্টীৰ ওপৰত মানে হেৰিত দিয়া থাকে আৰু ধৰা আগতে কি হৈছিল কেনেকে কি হোৱা নাছিল মানে ভগৱান বিলাকৰ আৰু সেইবিলাক থাকে চাব যা। আক লাগে, মহাভাৰতৰ আৰু কিহৰ থাকে জানো পাহৰিলো মানে আকৌ আমাৰ ককাইে জানে ককাই গৈ থাকে যে।
উম, উম, মানে চোৱাটো বেয়া নহয় বাৰু ভালে।
অ'। চাব যাব লাগে ভাওনা ৰাস, ৰাসত।
অ' বেছি ভাল মানে অ' ভাওনাতো বেছি ভাল। মানে ভাল লাগে আৰু। ভাল লাগে মানে আৰু কিবা মানে বহুত।
তোমাৰ মানে ভালটো মানে তোমাৰ ৰাসতো লাগিব কিন্তু ভাওনাটো মানে বেলেগে আৰু। খোৱা অ' এতিয়াতো জুলাইত চবে বন্ধ পাম ন।
অ' বন্ধটো।
ত' মই ভাবি আছো আমি মানে হেৰিত যাওঁ ফুৰিলৈ যাওঁ ক'ৰবাত। ট্ৰিপ এটা বনাওঁ।
অ', অ'এইটো কিন্তু মানে। কও বুলি ভাবিছিলো এইটো
অ' ত্ৰিপ মানে আমি যাব পাৰিম ন ট্ৰিপ এটা ধুনীয়াকে বনাই বনাই হেৰিত যাওঁ নহ'লে তুমি চাবাচোন এনে ক'ত যোৱাটো ভাল হ'ব এতিয়া গৰমত?
গৰমতটো এতিয়া ক'ত আৰু ভাল হ'ব মানে শ্বিলং তাতে মানে অলপ ভাল হ'ব চাগে।
অ' টাৱাঙতো ভাল হব জানো।
অ'।
টাৱাং চাৱাং।
অ'।
শুনিছা?
অ' শুনিছো বাৰু।
টাৱাঙত বেয়া হব নেকি? মই মানে টাৱাং যোৱা নাই। মোৰ মানে যাবলৈ মন আছে আৰু লাডাখ।
ভালেই বাৰু ন মানে যোৱাটো ভালেই হয় ভালে বেয়াও নহয় বাৰু।
উম এতিয়া মানে গৰমত য'ত আমি ঠাণ্ডা পাম তাতেই যাম বুজিছা?
এতিয়া মানে আমি এতিয়া কিবা মানে গ্ৰুপ এটা খুলিব লাগে মানে, যোন কেইটা মানে যোন যোন মানে খালি এজন দুজনেতো যাব নোৱাৰে এতিয়া টিম এটাতো যাব লাগিব।
এজন উম, টিম মানে তোমাৰ যাবা আৰু লগত মানে তেনেকুৱা কোনো লগৰী চগৰী লগৰ চগৰ নাই। মোৰ মানে নাই লগৰ চাগৰ সেইটো কাৰণে তুমিও ওলাবা দিয়া ন মই আছো মই জাম বাৰু উম
এতিয়া মানে গোটেই গ্ৰুপ কেইটা মিলি মানে মানুহকেইটা একে মানে মানে গ্ৰুপত-গ্ৰুপ এটা খুলিব লাগিব। গ্ৰুপত গোটেইকেইটা এড কৰি কিনে মানে কৰিব লাগিব মানে ক'ত কিমান কি বাজেট কিটা বনাই পিনি
বাজেট এনে আমি ধৰা যদি আমি শ্বিলং তিলং যাওঁ তেনেহলে আমাৰ বাজেটটো মানে কিমান মান লাগিব
কিমান মান লাগিব মানে এজন মানুহ মানে মানুহ কম হলে মানে বাজেটটো বেছি হ'ব মানুহ মানুহ অলপ বেছি মানে বাজেটো কমেই হ'ব তেতিয়া কমে হব মানে মানে মানুহৰ মানুহ চাই মানে কিবা কৰিব লাগিব তাত মানে কম চে কমতটো লাগিবই মানে ই যোৱা ভঢ়াতো লাগিব আৰু কিবা তাত খোৱা বোৱা আৰু মানে ৰুম বাৰ কিবাটো মানে কিবা কৰিব লাগিব বাজেটো কাৰণে মেনেজ
মানে মানুহ ললে মানে মানে জাক তাক নল'বা মানুহ ললে হেৰিক ল'বা জানা যোনে মানে জল্দি জল্দি বেয়া নাপায় তাতোতো আমাৰ পূৰ্ণ ফাৰ্টা হবই ন মানে জল্দি জল্দি প বেয়া পোৱা মানুইবিলাকৰ মানে
হয়-হয় মানে অলপ কিবা কমেডি টাইপৰ মানে
উম ধৰা যোনে মানে যোনে মানে উম উম উম যোনে মানে আমাৰ ভাইব মেত্চ কৰিব পাৰে আৰু তেনেকুৱা
হুম মানে কিছুমানেতো সৰু সৰু কথাত দি মানে কিবা অঁ কিবা মানে কিবা কাজিয়া লাগি যায় মানে কিছুমান উম হয়।
তাক বেছি ভাল লাগে
মোৰ চাবজেক্ট
উম
চবজেকট মানে কিহৰ মোৰ মইতো এতিয়া কিবা লৈ আছো মানে অ চাব চ মানে কি ক গোটেই কেইতিয়া ভাল বুলি ক'ব লাগিব এতিয়া। ত মানে মোৰ অ মানে ফঢ়িবাল লাগে মানে গোটেই কেইটা
অ নাই ঢাৰকা ন ঢাৰকাতে দেখো আৰু
তিতিয়া মত অ কোনকেইটা এতিয়া ভাল লাগে এতিয়া এ গোটেই কেইটা মানে পঢ়ি ভাল লাগে মানে এটা এয়া ক মানে এটাতয়োনে কব নোৱাৰো ক'ব নোৱাৰা হৈছে এতিয়া। ভাল লাগে মানে ভাল লাগে। গে আৰু এতয়া এতা মানে মানে মোৰ কাৰণে গোটেই কেইটা, কেতি ভাল লাগিব।
অঁ আচ্ছা আচ্ছা।
স তোমাৰ?
মোৰতটো ইংলিছতটো ভাল লাগে কিন্তু এতিয়া মানে ইমানটা হেৰি নোহোৱা হ'ল মানে ইংলিছ ছয় খালি ইংলিছতটো মানে ভাল লাগে কিবা। তাৰমানে পঢ়ি বা শুনি দুু ভাল লাগে আৰু আৰু মই অসমীয়াতকে বেছি সেইটোৱে, সেইটোৱে বুজি পাওঁ ন। তেনেকুৱা আৰু তোমাৰ অসমীয়া ভাল লাগে। অসমীয়াাতটো নাই চাগৈ এতিয়া নহয় মানে আছে?
অ অসমীয়া আছে খালি আমাৰ এতিয়া কিবা ইংলিছ ন
অ ইংলিছ নাই নিকি?
হা। মানে কিবা অ আছিলে মানে কিবা মানে আমি এতিয়া থৰ্ড ছেম বা ফৌত ছেম পালো যে এই তাত মানে আঁতৰাই দিলে মানে কিবা এতিয়া এতিয়া কিবা আছামিছো মানে নোপোৱা যাবগৈ আৰু মানে হ তাকো। ঠবি অতৰাই দিব চাগে চাবজেক্ত
মই মানে মেটছটো আৰু চাইন্সটোৰ পৰা পিছা চোৰাব খুজিছিলো জানা, বেলেগ কেইটা বা নহয়।
মোৰ ক্লাছ নাইন-টেনত বহুত ভাল লাগিছিলে মানে। কিবা মেচ চাইনচ এইকেইটা। মানে পুৰা মানে কিবা তাত কিবা কৰিছিলো যে। মানে অ, লাগিছিল মানে অ।
ই তুমিতো মোৰ জানি দুছমন হৈ দে বাদ দিলো আৰু দে।
দুছমন হৰি ব মানে ভাল লাগে মান মানে ভাল লাগিছিলে মানে নাইন টেনত। নাইন টেন মানে এই ক্লাছ ছিক্সৰ পৰাই।
অ, অ।
যেতিয়া মানে এতিয়া আকৌ
অ।
অ, মোৰ মানে হয়। তিয়া মানে এতিয়া মানে মোৰ কিবাৰ পৰা বেয়া পালেগে আৰু পাঁচ বা পাঁচ ছেকেণ্ড পৰা ফাচ য়েৰৰ পৰা।
অ, অ। অ, অ, অ। উম উম উম উম উম তোমাৰ মানে অ অ উম উ উম উম উ। কোৱা আৰু হেৰি আমি মানে যোৱাতো প্লেনটো আমি মন্দিৰতো জান ঠিকছে মান মোৰ মন্দিৰৰ ভাল লাগে।
যাবা নাই মন্দিৰত? অ, বোলো মন্দিৰ যাবা নে নোযো কোৱা। তোমাৰ মানে ভইচটো মানে নেটৱৰ্ক ইছু হৈ আছে। তোমাৰ ভইচটো অকমান হেৰি-হেৰি মানে ফাটি-ফাটি আহিছে। কিলিয়াৰ আহা নাই বুইছা? হেল্ল' হেল্ল' হেল্ল'। হেল্ল'
হেল্ল'
অ, এতিয়া আহিছে কোৱা। হেল্লও
অ হে
হেল্ল' অ, এতিয়া আহিছে কোৱা এতিয়া। তোমাৰ তাত মোৰ ভইচটো গৈছে নে? শুনিছানে তুমি?
অ ভইচটো হাইছে অলপ বেছি মানে কিবা তোৰ নেটটো শ্ল' হৈছে সেইকাৰণে
অ নেটৱৰ্কলৈ শ্ল' হৈছে অঁ
কি ৰুমত আছে ৰুমতে আছে নে ৰুমত বা আচ্ছা ইয়াতো আছে বাৰু মোৰ ফুল
অ অ এ হৈ যায় কোনোবা সময়ত কি বুলি কয় এনে মন্দিৰ মন্দিৰত যাম যে কোনটো মন্দিৰত যোৱাতটো ভাল হ'ব অ কোনটো মন্দিৰত যোৱাটো ভাল হ'ব
হয়িতো পিনে কেতিয়া
থুজাই মা আমি মানে যিমান পাৰো সিমান জল্দি যাম বুজিছা মন্দিৰত হলেও তোমাৰ এনে ভইচবিডাল ক্লিয়াৰ অহা নাই বুজিছা মই তোমাক অলপ পাছত কল কৰি আছো দিয়া